হয় নমস্কাৰ অ ভালেই দিয়ক ভালেই দিয়ক। আপোনাৰ?
হয় হয় এই ভালেই বাৰু অলপ অলপ বেমাৰ হৈ আছে বাৰু।
কি বেমাৰ হৈছে বোলে?
এ আপোনাৰ মানে অলপমান কাহ-চাহ, চৰ্দি-তৰ্দি হৈ আছে।
কাহ, চৰ্দি ন।
হয়। ভাল পাইছো বাৰু ভাল কি আৰু ঔষধ খাই আছো ভাল নাই হোৱা।
ঔষত পাতি লৈছে ন। অ সময়মতে ল'ব ঔষধ পাতিবোৰ সময়মতে মানে ল'ব লাগে।
হয় হয় হয়।
সেইটোৱে ভুল আমাৰ মানে মানুহবোৰে কি কৰে তোমাৰ- ঔষধ পাতিবোৰ আনে আনি পেলাই মানে চৰকাৰৰ পৰামৰ্শ লয়- কিন্তু মানে ঔষধ পাতিবোৰ মানে কিদৰে খাব লাগে কেনেকেদৰে- খাবা লাগে, কিমান টাইমত খাবা লাগে সেইবোৰৰ অ অঁ মানে জ্ঞান একেবাৰে মানে নেথাকা নিচিনা হৈছে, যাৰ ফলত মানে এ ঔষধ বোৰ কিনে কিনি পেলাই কিন্তু তেওঁ ক'ত ব্যৱহাৰ কৰিব লাগে, সেইবোৰ নাজানে। যাৰ ফলত বিভিন্ন ধৰণৰ মানে তেওঁলোকে পিছলৈ অসুবিধা পৰিবলগীয়া হয়। বুজিছে, ঔষধ পাতিবোৰ সেইটো কাৰণে সময়মতে খাব, ভাল হ'ব বাৰু। ইমান আৰু আজিকালি মানে জ্বৰটো জ্বৰ চৰ্দি কাহ এইটো মানে আপোনাৰ আমাৰ সমাজলৈ আহিছে, বুজিছে?
হয় হয়, আপোনালোকৰ সেইফালে মানে আপনাৰ সিফালে ডক্তৰ এটা ব'হে, বুইছে? মোক এই ডক কেতিয়া বহে অলপ জনাবচোন। কোন কোন বাৰে বহে জনাব চুন। হয়, হয়। ইছলাম ডট। কোন কোন বাৰে ব'হে মোক জনাবচোন।
ইছলাম ডক্টৰ, হয়, হয়। তেখেতে তেখেতে তেখেতক আপুনি ঘৰত পাব সন্ধিয়া হৈ গল। সকলোৱে পাব বাৰু, বুইছে। অঁ, বাৰু আপুনি কি কৰিছে এতিয়া?
মই এতিয়া আপোনাৰ ঘৰতে আছোঁ বাৰু।
খেতিপথাৰ
তি পথাৰলৈ মই নাই যোৱা। আজি মানে অলপ গাটো বেয়া বুজিছে।
হয়, হয়।
সেইকাৰণে খেতি পথাৰত নাই যোৱা।
অ' খেতি পথাৰৰ কামখিনি কৰিব, মানে কিবা ভালদৰে কৰিব।
হয় হয়।
মানে কি হৈছে, আজিকালি আমাৰ খেতি পথাৰৰ যোগেদি আমাৰ বিভিন্ন ধৰণৰ উন্নয়নমুখী মানে আপোনাৰ মানুহবোৰে আ আচলতে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে। আমাৰ বিভিন্ন ধৰণৰ আচলতে খেতি আপুনি কৰিলে, আপুনি বিভিন্ন ধৰণৰ আপুনি খেত কিয় খেতিৰ বি বিক্ৰী কৰি আপুনি যিদৰে আপুনি লাভৱান হ'ব, তাৰ ওপৰত আপোনাৰ বিভিন্ন ধৰণৰ ঋণ বা চৰকাৰী যি আঁচনি সা সুবিধা আপোনাৰ প্ৰদান কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আমাৰ খেতিয়ক আজিকালি উন্নয়নৰ বহুত আচলতে সহায় আ সহায় টো হৈছে আৰু কৃষক কৃষক সমাজসকল অ, সমাজত। অ, আপোনালোকৰ মাটি কিমান আছে?
আমাৰ মাটি আপোনাৰ ছয় বিঘামান আছে।
ছয় বিঘা মাটি আছে, আপুনি এটা কাম কৰিব মোক আপোনাৰ মা যি আপোনাৰ খাজানাৰ ৰচিদটো আছে
হয়।
সেইটো আপুনি মোক এটা কাম কৰিব, আপুনি মোক অতি শীঘ্ৰে মোক আপুনি খাজানাৰ ৰচিদটো মোক দিবচোন। মই মানে আপোনাক আপোনাৰ নামত মানে মই মানে অলপ মানে এ দুটামান আচনি মানে আপোনাৰ নামত মানে মই মানে দিম আৰু। আ তেনে ধৰ, যেনে ধৰক আপোনাৰ লাও, কোমোৰা, জিকা, ভেন্দি, পটল সেইবোৰৰ মানে শস্য যি শস্য আপোনালোকলৈ প্ৰদান কৰিম বুলি মই মানে ভাবিছোঁ আৰু। বুজিছে গতিকে আপুনি অতি শীঘ্ৰে অতি শীঘ্ৰে বুলি কৈছো আৰু মানে হাতত বেছি সময় নাই যিহেতু
হয়
আপুনি মোক যোগাযোগ কৰি দিব সোনকালে যোগোযোগ কৰিলে ভাল হয়
হয় হয় আপুনি তেনে এইটো কামটো কৰিব কাৰণে কিমান টকা লয়
মই এ সাত খৰচ কিবা এটা দি দিম মানে এইবোৰ মানে আচলতে পইচা মানে কিয় হ'ব মানে মই নলও বাৰু এইটো আচলতে ল'বও নাপায় বাৰু কাৰণ এইবিলাক চ
আপুনি ইমান কষ্ট কৰিব তেতো মই মৰমত বাৰু আপোনাক চাহ খাব কাৰণে কিবা এটা দিম বাৰু
সেইটো এতিয়া এতিয়া মানুহ কিছুমান মানুহ কিছুমান আছে বুজিছে এতিয়া বুজি নাপায় নহয় তই কি তই কিয় লৈছ কিয় নাই সেইবাবে মই কাকো নকওঁ আৰু মানে যোনে যি দিয়ে তাকে লৈ মানে সন্তুষ্ট হৈ থাকো
হয় হয়
অ কাকো নকোও ই এয়া কোন কোনোবাই দিয়ে যদি আৰু দিব আৰু
নাই নাই নাই এইটো মানুহৰ মানসিকতা থাকিব লাগে যে আপুনিও কিবা এটা কৰি দিছে হয়
হয় হয়
আপুনিতো একদম পুৰা পইচাটো দাবীটো কৰা নাই নহয় জানো
হয় হয় এই চাহ পানী খাবলৈ কিবা এটা দিব আৰু দিয়ক আপুনি
সেইটোয়ে কথা আৰু চাহ পানী খুৱাবলৈ কিবা এটা দিব লাগে
আপোনাৰ নিজৰ সামৰ্থক অনুসৰি পাৰে মানে আপুনি নিজে এটা শিক্ষা থকা মানুহ আপুনি জানে কেনেকে কাক কি দিব লাগে ইমান বেছি পৰিমাণেও মই নিবিচাৰো বাৰু কিবা এটা হা ইমান খিনি যিহেতু মোৰ মানে আপোনাৰ কি শ খিনি আনোতে গাড়ী ভাড়া চাৰা তেনেকে মানে বহুত মানে আপোনাৰ মানে
এইটো আপুনি চাহ আৰু চাদা খিনি খৰচ পালে হ'ল আৰু নহয় জানো
হয় হয় বাকী আপোনাৰ ঘৰত সকলোৰে ভাল ন
হয় হয় ভালে বাৰু এই মানে মাজতে মানে অলপমান দিগদাৰ হৈ গৈছিলে ঘৰত বুজিছে
কি হৈছিলে বোলে
এই মাটিৰ কথা এইবিলাক বুজিছে মানে মাটি এ আমাৰ মাটি কাঠৰ যে
হয় হয়
অলপমান মানে ভুল হৈ আছিলে নাম এটা আহমেদৰ জেগাত আপোনাৰ আলি আছিলে
হয় হয়
সেইটোৱে মানে আপোনাৰ এটা কেচকান হৈ গ'ল বুজিছে
যাক কি কৰিলে
তাৰপিছত আপোনাৰ আমাৰ যিজন গাঁওৰ জেষ্ঠ কেইজনমানক মিটিংত মাতিলোঁ
হয়
তাৰ পিছত গাওঁ বুঢ়াক মাতিলো
হয় হয়
তাৰপিছত আপোনাৰ এ মণ্ডল মণ্ডল বিভাগৰ পৰা আহিলে দুজনমান মানুহ
হয়
তেখেতসকলে আহি পেলাই আপোনাৰ বিচাৰ কৰি দি পেলে এনেকে আপোনাৰ হ'ল দহ পোন্ধৰ দিনৰ পিছত বাৰু আমি মাটিখিনি ঘুৰাই পালো বাৰু
হয় হয়
আজিকালি মানুহ হোপাই নেজানে নেকি বদ মাছ বুইছে মানুহ কৈ মানে দখল আজিকালি চব দখল কৰিব বিচাৰে
হয় হয়
এইবিলাক হয় এইবিলাক কৈ কোনেনো ক'ত যাব কওকচোন এইবিলাক কৈ পেলাই ভোক কৰিব নোৱাৰে নহয় মানুহে
হয়
আপোনালোকে বা কি কি য়েদি কৰিছে কওকচোন
আমাৰ লাও কোমোৰা আপোনাৰ জাত তিলাও কৰিছোঁ কোমোৰা কৰিছোঁ তাৰপিছত তিঁয়হ কৰিছোঁ তিঁয়হটো তোমাৰ যিটো মানে তোমাৰ একদম তোমাৰ হেৰিটো দেই এক নম্বৰীয়া তিঁয়হটো কৰিছো দেই তুমি সেইটোত আমি জোনটো কিয় কৰিছো সেইটো মানে তুমি কি হাতেৰে ছিগি তুমি মানে এইটো হাতেৰে ছিগিহে আহিছে তুমি মানে বাকলিয়ে চাকলিয়ে খাব পাৰা আৰু তিয়হটো তিয়হ সেটো তোমাৰ একদম বহুত লাম্বা হয় দীঘল হয়
হয় হয় আপোনাৰটো আপোনাৰটো জৈৱিক সাৰ বেপাৰ বুলি ক'লে ত আপুনি তিয়ঁহ তিয়হ বিলাক কানি এ সেয়া আপুনি কেচা কেচা হব কিন্তু বজাৰ পৰা অনা বিলাক
নাই ন ন নাই নাই নাই দাদা সেইটো বোৰো নকৰিব সেইটো মানে কি জানে সেইটো মানে আপোনাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰে তাত আপোনাৰ নেজানি আপুনি ৰাতিটোৰ ভিতৰতে তাত মানে কি হয় মানে ফুলি ত আপোনাক ডাঙৰ কৰি দিয়ে বুজিছে তেওঁলোকে আচলতে সেইটো আচলতে একদম মানে আউপিয়াকে ভুল নকৰিব সেইটো
হয় হয় হয় হয়
তেওঁলোকে আ মানে বিভিন্ন ধৰণৰ ৰাসায়নিক পদ্ধতি তেওঁলোকে বিভিন্ন ধৰণৰ মানে কৌশল অৱলম্বন কৰি পেলাই তেওঁলোকে মানে শীত টো মানে যোগান ধৰে মানুহক আৰু আপুনি চাব বজাৰৰ পৰা আপুনি তিয়হ কিনি আনিলে দেই
হয় হয় হয় হয়
আপুনি পিছদিনাখন সেই তিয়টো আপুনি ফ চাবচোন তেনুকুৱা হৈ যায় আপুনি মানে কি আপোনাৰ যি শীতল আমাৰ শীতল যি যন্ত্ৰ আছে তাত তাৰ ভিতৰত থলেও মানে কি হয় এ আপোনাৰ তিয়হটো তিয়াহটো আপোনাৰ বে পিছদিনাখন আপোনাৰ হেমেকি আহিব মানে আপোনাৰ ওৱা চা যি আপোনাৰ বাকলিটো আছে বাকলিটো আপোনি খোজ খাই আহিব আৰু ভিতৰতো আপুনি দেখিব স্পন কৰি আছে কিন্তু সেই বস্তুটো বহুত বেয়া
হয় হয়
তেওঁলোকে কি কৰে বজাৰলৈ ওলাই অনা আগদিনাখন তেওঁলোকে তাত বেজি মাৰে
বেছি মাৰে স্প্ৰে কৰ ৰে
হয় স্প্ৰে কৰে বেজী মাৰে বেজী মাৰা ফলত কি হয় তিঁয়হটো তোমাৰ ৰাতা ৰাতি যে তোমাৰ যিটো তোমাৰ আহ হয় যিটো তোমাৰ মানে এ তিঁয়হ তোমাৰ জুইডাল গছত তোমাৰ তিঁয়হটো তোমাৰ আ এটা কেৰা আঙুলি সমান আছিলে সেইটোত তোমাৰ ৰাতাৰ ৰাতিতে তোমাৰ একদম তোমাৰ মানে কি বুলি ক'ম তোমাৰ এটা তোমাৰ হেৰি সমান হৈ যায় আৰু তোমাৰ প্ৰায় তোমাৰ এ এক পোৱা তিনশ গ্ৰাম ওজনৰ এটা তিয়হ হৈ যায়
হয় হয় আপোনাৰ সেইটোয়েতো বিজ্ঞানৰ ফলত কিছুমান ভুল কাম এইবিলাকো হৈছে দিয়ক
বিজ্ঞানৰ ফলত আচলতে বিজ্ঞানৰ মানে ভাল গুণ বেয়া গুণ দুইটাই আছে দেই হয়
কৰিব জানিব লাগিব
ব্যৱহাৰ মানুহৰ সেইটো আপুনি একদম ভাল কথা এটা কৈছা মানুহে মানে ব্যৱহাৰ কৰাত আচল কথা কাৰণ মানুহে ব্যয়ৱহাৰ পদ্ধতিটো মানুহে কিদৰে তাক আচলতে আকোৱালি লব আচলতে আমি এতিয়া যিটো এতিয়া মোবাইল ফোন তাত আমি তাৰ আমাৰ ভাল গুণো আছে বেয়া গুণ আছে আমি মানে কিন্তু আমি বেয়া গুণটো আমি সকলোৱে আমি জানো যে এইটো বস্তু বেয়া কিন্তু আমি বেয়া ফালেহে আমি আকৰ্ষিত হৈ আছো আমি ভাল ফালে আমি আকৰ্ষিত হব পৰা নাই বুজিছে
নাই নাই নাই নাই
অ যাৰ ফলত আমাৰ কি হৈছে বিভিন্ন ধৰণৰ আমাৰ সমস্যাই দেখা দিছে বুজিছে বাকী কওক আপোনাৰ খা খবৰ কওক
হয়
আপোনাৰ গাটো বেয়া নেকি
অ গাতো মানে অলপ বেয়া বুজিছে ই বতৰৰ যিটো সাল সলনি হৈছে
হয়
ই তাৰে উপৰি মানে লক্ষ্য ৰাখে মানে মোৰ গাটো মোক গা বুলিয়ে নহয় আচলতে আমাৰ গাঁৱত বহুত প্ৰায় সংখ্য লোকৰে গা বেয়া সেয়াই মানে আপোনাৰ গৰমত বহুত ঠাইত আপোনাৰ মানুহ প্ৰেচাৰ ষ্টক পৰিছে
হয় হয়
মানুহে মানে আপুনি যেনেকে নহয় নিজকে আপুনি ঠাণ্ডা কৰি ৰাখিব লাগে
হয়
হ'ল বুলি আৰু আপুনি যদি দিনত যদি পাঁচটা দহটা যদি কল্ড ড্ৰিংচে খায়
হয়
আপুনি নহব নহয় জানো সেইয়াই আৰু মোৰ লগতো এনেকুৱাই ধৰণে হ'ল আৱ থামক কল্ড ড্ৰিংকচ নাখাও বাৰু মই ঠাণ্ডা পানীটো খাওঁ বুজিছে
পানীটো খাই ন
অ গাটো মানে সেইটো মানে অলপ বেয়া কৰি দিয়ে
হয়
আপোনাৰ ভয়েছটো অহা নাই আপুনি অলপ মান আপোনাৰ চিগনেলটো আনে বুজিছে
এতিয়া শুনিছে নে
অলপমান আগলো অলপমান আহচোন অ শুনিছো শুনিছো শুনিছো এতিয়া
ফৌন এটা আহি আছে
হয় হয় পিছে আপোনালোকৰ ঘৰত সকলোৱে ভাল নে ঘৰৰ সকলোৱে ভালে
হয় হয় হয় হয়